হেল্ল' হেল্ল' অ তাৱৰা যোৱা নি? অ টাৱাৰটো কাৰণে একোৱে শুনা নাই তোৰ টাৱাৰ নাই নেকি?
অ এতিয়া শুনিছ নে? অ এতিয়া শুনিছ অ মই অথনি একো শুনা নাছিলো।
এ মাতটো ফাটি ফাটি আহিছে।
অমুতো ফুল টাৱাৰ আছে।
অ তথাপিতো কিয় জানো যেনেকে ভইচটো ফুটি ফাটি ফাটি আহিছে। কি কৰি আছ এ আছো দে এনে আৰু। এতিয়া কাম বন কি চলিছে উহ ভাল পাইছো।
উম আগৰ নিচিনাকে কাপোৰকে চিলাই কৰি কৰি আছোৱা আৰু কি কৰিবি আৱো।
কাপোৰ চিলাই ন সেইটো এটা ভাল বিজনেচ দে।
অ ভালেই বাৰু কিন্তু প্ৰফিটো আছে কৰিব পাৰিলে দিনটোত যদি দুটা আছে। দুটাতে অ নিজে মই অকলে কৰো। অ মই নিজে কৰো নিজে চিলাও অ অকলে অকলে গোটেইখিনি কৰো। নিজে কাটিং কৰো নিজে চিলাই অহ।
অহ সেইটোতো ভালে এনে কৰ'বাত
অহ হ চুইদাৰো জানো চুইদাৰো চিলাও। ন লেডিজৰ কাম লেডিজৰ কাম অল কমপ্লিটে কৰো জেন্চৰ কামটো মানে শিকিছিলো কিন্তু ইমান মানে গুৰুত্ব নিদিলো আৰু আও জেন্চৰ কাম নকৰোৱে লেডিজৰ খিনিয়ে হৈ যায় আও কিনো আকৌ জেন্চৰ কাম কিলাক কৰি বলৈ মন নাযায় ভালো নালাগে জোখমাখ ল'বলৈ ন
অ সেইটো হয় যেনিবা এনে কিবা ক'বাত প্ৰশিক্ষণ চশিক্ষণ দিয়া হৈছে
অ মই প্ৰশিক্ষণ এনেকে আগত দিছো নহয় এবাৰ লংকাত দিছিলো পোন্ধৰ দিনীয়া এটা কৰ্চ আছিলে তাত দিছিলো গৈ তাৰপিছতে তাত প্ৰশিক্ষণ আমাকহে দিছিলে কিন্তু দেই তাত। অ বহুত খিনি আছিলে পঞ্চাশটা ষ্টুডেন্ট আছিল। কিন্তু তাৰ মাজতে চিলেকন কৰিছে আৰু যাৰ যাৰ মানে ভাল হৈছে তাক। এটা এটা চেণ্টাৰ দি দি দিছে তাৰ মমানে তাৰপিছত। আমি সেই পঞ্চাশটা ষ্টুডেন্টৰ ভিতৰত। চবেই মানে ইমান ভালকে নাজানে ন এনেই গৈছে আৰু মানে ধৰ জানাই নাজানাই শ। শিকিবলৈ যোৱা নিচিনাকে গৈছে অ ইমান। নহয় মানে মৰি গাওঁ আমি দুজনীয়ে দুজনীয়ে পাইছিলোঁ চেন্টাৰটো
অ।
অ এ এজনী সাত। সাপ মাৰি আছিলে মৰিগাঁও সাপমাৰি টাইপ আছে আৰু। এয়া মই মৰিগাঁৱৰ ভিতৰতে ইয়াত মই পাইছো আমি দুজনীয়ে পাইছো তাত।
মই তাকে তাকে মই ভাবিছো বোলো এইবাৰ মইয়ো বোলো শিকো। কোনেকেই ত উৰা। ততে গৈ পেলাই তেওঁ ল'ৰাটো স্কুল বন্ধ যেতিয়া অ। সেইটো এটা ব্যৱসায় অ অ।
হয় এটা ব্লাউজ চিলাব পাৰিলেও অ দিনত বেছি। নিচিনা লাগে দুটা চিলাব নোৱাৰিলেও যদি এটাকে পাৰ এটাকে পাৰিলেওতোোন কিবা এটা হাত খৰচ ওলাব ন।
হাত খৰচ এটাও নাই সেইটো তাকে বোলো এইবাৰ তাকে ভাবিছো মই নাটো। অ এই তাকেছো হাত খৰচা ওলাব নিজৰ ন ডেইলি নাপালে।
তাকে অহ। ডেইলি নাপালে নাই আৰু কিন্তু যেতিয়াই পাবি তেতিয়াতো নহয় জাৰ পিছত। ক'ত আজি নহয় নহয় আজি মানে কি শি শিকিলি‌ জানিলি নহয় আজি দুজনীয়ে জানিছে কাইলৈ দুজনীয়ে জানিছে তেনেকে কৈ আজি এটা পাইছ কাইলৈ দুই তাৰ পিছত এনেই। কিবা এটা হৈ যাব গৈ নহয় সময়ত মানে তোৰ ৰিক্সি নাইকীয়া হৈ যাব ঘৰ কি দোকান মানে। একো যেনে নাপাবি ঘৰত বুলি নাভাবি দোকানৰ নিচিনা মানে মানুহৰ লাইন লাগি থাকি। থাকিব মোৰতো এতিয়া তেনেকুৱাই হয় ন মানুহক কিমান। ভিৰ হৈ যায় চাদয় দহি গোঠা এইবিলাক ব্লাউজ হে লাগে।
তই সেইটো ভালে কৰিছ দেহ।
সেইটোয়ে তেনেকে মানুহ এটা হাত খৰচো ওলাই হাত খৰচ বুলিয়ে নহয় গোটেই ঘৰখননো তেনে। কে চলাব পাৰি ন সেইটো এটা হাতৰ বিদ্যা মানুহৰ মৰণ নাই। অ নিজৰ কাপোৰ কেইটাতো নিজৰ বেলেগৰ কেইটাৰো চিলাই দিলোঁ হাতৰ বিদ্যা এটা। আহ অহ উম।
সেইটোয়ে মানে যিকোনো এটা শিক্ষা লাগে অহ। অ মৰম সেইটোৱে অহ যিকোনো এটা মানে। শিক্ষা আৰু মই জানা লগে লগে কাৰোবাক কাৰোবাক শিকাই দিব পাৰিম। হয়।
শিকাই দিয়াতো বুলিযে কথা নহয় মই এইটো। ক'বলৈ বিচাৰিছোঁ শিক্ষা থাকিলে শিক্ষা থাকিলেও এতিয়া উপযুক্ত শিক্ষা আছে কিন্তু। এটা কোম্পানী যোৱাৰ লগে লগেই আপোনাৰ ইমান কোৱালিফিকেচনত নহ'বই ইমানতোহে লাগিব ইমানখিনি। কিন্তু সেইটো শিক্ষা থাকে কিন্তু থাকিলেও কিছুমান কাম হয় কিন্তু এইবিলাক শিক্ষা থাকিলে কি মৰণ নাই য'তে ত'তে তই ক'বাত কিবা এটাত গৈ পেলাই সোমালেওতো কোনো কোৱালিফিকেশ্যনৰ কথা নাই য'তে ত'তে কৰি খাব পাৰি অ'। অ', সেইটোয়ে কথা। সেইকাৰণে মানে হাতৰ বিদ্যাটো যিমানে হেৰি নাথাকক চব থাকিব লাগে। কোৱালিফিকেচন মানুহৰ থাকিব বিদ্যাও থাকিব লাগে মানে দুইটা সমানে থাকিব লাগে। কোৱালিফিকেচনটো কাম নাই কে নহয় সেইটোতো বহুত কাম আহে ন দুইটা কাম আহে। সেয়াই এতিয়া কোনটো কম বুলি ভাব
চলি ফুৰি খাব কাপোৰ চিলাই পেলাই এনেকুৱা মেখেলা ব্লাউজ চিলাইও কিবা এটা পাব পাৰিম উপাৰ্জন কৰিব পাৰি। অ', অ', মোক কিন্তু একে ভালকে শিকাই দিব লাগিব দেই তই আহ।
ধুনীয়াকৈ শিকি ল'লে হৈ গ'ল সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব ন মই এতিয়া শিকোৱাখিনি শিকালোয়ে। কিন্তু এতিয়া নিজৰ অ', ইচ্ছাটো থাকিব লাগিব নিজৰ বোলে অ' মানুহৰ নিজৰ ওপৰতে
শিকিবলৈ কিন্তু মানে কি সময়ৰ অভাৱ হৈ আছে যে ল'ৰাটো স্কুলো থাকে। ল'ৰাটো স্কুলো আছে যে তাৰপিছত আৰু এতিয়া যেতিয়া গৰম বন্ধ পৰিব। তেতিয়া মই ভাবিছো মই যাম তাৰ পিছত তাতে শিকিমগে।
অ', তেনেকে নহয় তেনেকে অলপ দিন থাকাকে আহিলে একান্ত মনে শিকিব পাৰিলে সম্পূৰ্ণ ক্লিয়াৰ কে অইন নালাগে মেখেলাখনতো মানুহে চবেই চিলাব জানে। কাৰণ চিধা চিধি চিলাই কিটা মাৰিলে কাম শেষ। কিন্তু ব্লাউজটো অলপ কিতিকেলি আছে। কাৰণ কাটিব লাগিব আকৌ অ' ফিটিংটো আহিব
ব্লাউজ ভাল নাই অ' সেয়া ফিটিং
ফিটিংটো আহিব লাগিব অ' গোটেইখিনি
চিলাই যাই অ' সেই কাটি ফিটিংটো লাগিব। চিলাবলৈ মানে কি সকলোৱে জান বাকী কিন্তু চবৰে ফিটিংটো মেটচ নকৰা ন ভাল নালাগে পিন্ধিবলৈ আৰু এইটো তেনেকে শিকাই দিয়ে অহ এজনী বোৱাৰীয়ে কিন্তু অ', শিকে অ',
আমাৰ ইয়াত যিমানে জানে নহয় এতিয়া বহুত মানুহে কৈ থাকে মোৰ ওচৰলৈহে আহে মানে কয় তাত চিলালে তোমাৰ ফিটিংটো ভাল লাগে তোমাৰ ফিটিংটো ভাল লাগে অমুকে এনেকে ভাল নিছিলাই তমোকে ভাল নিছিলাই দিলা তমুকৰ তাত ভাল কাপোৰযোৰ এতিয়া তাত দিবলৈও মন যোৱা নাই বেয়া কৰি পেলাব সেইটো চবৰে চিন্তা হৈ যায় মানে, অ', নহ'লে কিছুমানে গৈ নগাঁও পাইগৈ।
এতিয়া চাহ হা নতুন কাপোৰ এযোৰ লব ন ইমান ভাল কাপোৰ এযোৰ হাজাৰ টকা দি লব ব্লাউজ যদি মেইন কাটিং চিলাওতে যদি বেয়া হয় তে কাপোৰ কাপোৰযোৰ মূল্য কি থাকিলে একোৱেই নাথাকিলে
অ', কি থাকিলে আৰু ব্লাউজ টো যদি পিন্ধিবই নোৱাৰে কাপোৰযোৰ লগত মানুহ যদি মনতো বেয়া এনেই তিনি চাৰিশ টকা গুচি যায় ন' আকৌ যদি বেলেগ এটা ব্লাউজ যদি কিনিয়ে ছিলা পিন্ধিব লাগে লাগে তাতকে আৰু নিছিলোৱাই ভাল অ', অহ সেইটো কাৰণে যিটো চি চিলাব লাগে আৰু কাষ্টমাৰৰ পইচাটোতো এনেই নাহে মই যদি ফাং ফুং কৰি পেলাই যদি পইচা কেইটা ল'বলৈ বিচাও তেওঁতো কষ্ট কৰিয়ে দিয়ে তেওঁ কিবা এটা উম কৰ পৰা বা কেনেকে কি কৰি মেকাপ কৰি আনি পেলাই দিছে তেওঁ হেঁপাহ এটাত পিন্ধিবলৈ কোনোবা দহ জোৰ কাপোৰ লৈছে কোনোবাই এযোৰ লৈছে সেই লোৱা কাপোৰযোৰ যদি মই যদি নষ্ট কৰি পেলাও তেতিয়া কেনেকে হয় হম মোৰ নিজৰ বস্তুটো যেনেকে নষ্ট হ'লে বেয়া লাগিব ন
অ', এইবাৰ মই ভাবিছো এইবাৰ বোলো নাই মই ভালকে শিকিম শিকি লৈ পেলাই নিজেও লগতে মই কাৰোবাক এতিয়া জানিলে মই কাৰোবাকো শিকাব অ' নহয়।
কাৰোবাক শিকোৱা তুমি নিজৰ কাম খিনি নিজে কৰাটো চিন্তা কৰছ। কাৰোবাৰ কথাটো পিছত চিন্তা কৰিবি সেইখিনি কথা পিছৰ কথা বোলে মই নিজে শিকি মই নিজে স্বাৱলম্বী হওঁ সেইটো কথা চিন্তা কৰ পিছত বেলেগৰ নিজে যেতিয়া একে সম্পূৰ্ণ পাৰ্গত হবি তেতিয়া মোৰ নিচিনাকে যেতিয়া পাৰ্গত হবি তেতিয়া তো বেলেগক শিক্ষা দিয়াতো বেলেগ কথা এতিযা এইটো ভাবিব লগা হোৱা নাই যেন একেবাৰে মই বহুত খিনি পাৰি য সেইটো নহয় বহুত টাইম লে এই বস্তুতটো বহুত টাইম লাগে। এই বস্তুতটো ইমান কেঁচা বস্তু পতককে যেন আজিয়ে শিকিলো, অ', উম, ইমান সহজ বস্তু নহয়। মানুহে ছমাহ শিকিবলগীয়া কি কাৰণত হয় মানে। ন এটা ক চমাহ শিকিব লাগে হ ব্লাউজটো কালি দেখিছো এনেকে প এইফালে কাটিছে এইফালে কাটিছে এইটো এইটো জইন দিছে চিলাই দিছে হৈ গ'ল। কিন্তু সেইটোৱে নহয় মেজাৰমেণ্টটো ল'ব লাগিব মেজাৰমেণ্টটো লৈ কেনেকৈ কাটিব লাগিব তাৰপিছত কেনেকে চিলাব লাগিব চিলাওতে কেনেকে মেজাৰমেন্ট লব লাগিব গোটেই খিনি আহিব অ'। তেতিয়াহে যেতিয়া নিজে পাৰেফেক্ট গোটেই খিনি অল নিজে এটা ব্লাউজ মেজাৰমেন্ট লৈছে তেতিয়া বেলেগক শিকটো কথা নিজে পাৰফে্ট ল আগ ধৰি নিজে পাৰফেক্ট হয়হে বেলেগক শিকাব পাৰিবি। এ বেলেগক শিকাম বেলেগক শিকাম সেইটো কথা কৈ লাভ নাই। নিজে আন থৈ পাৰফেক্ট হ'ব লাগিব। নিজে পাৰফেক্ট হৈ পেলাই তেতিয়াহে বেলেগক কৰিব পাৰিবি।
নাই মানে আমাৰ ইয়াত ভাবিছো কোনো নাই যে এনেকে চবে মানে আহে আমাৰ মিচি চিং আছে যে অ' সেই বৌ জানে নেকি? জানে নেকি মোৰো মই শিকিবহে লাগিব। সেইটো কাৰণে মই সেইফালক সেইটো কাৰণেই ক'বল লগগীয়া হৈছে আৰু কথাটো।
অ' আৰু সিহঁতৰ নিজে চানা খিনি ত নিজে কৰি দিলে হল সিহঁতে তোৰ তাতে আহিব কৰক যেতিয়া ধৰা তই নিজে গোটেইখিনি সম পূৰ্ণ পৰফে্ট হিচাপে পাৰিলি যে মোৰ পূৰ্ণ ফিটিং আৰু হ'ল মই নিজে এটা মেজাৰমেন্ট লৈ মানুহ এজনী আহিছে জোক মই নিজে লৈছো। তেতিয়া মই নিজে-নিজে গোটেই খিনি কৰিছো তেতিয়া আৰু বোলে অ' আপুনি জানে যদি মোক অলপ এ দিয়কচোন মই অকন অকন জানো অ' তেতিয়া আৰু আজিকালি এতিয়া ইউটিউবত-ইউটিউব চাই বহুতে শিকায় কিন্তু ইউ ইটিউবত চাই শিকিলেও ইমান এটা পাৰফে্ক নহয়-নহয় মানুহক গম পাইছে নাই ই ৰত গৈ পেল যিটো মানে বহি ভালকে শিকাব দেখাব সেইটো নিচি
সেইটো।
কিবা এটা ভুল হ'ল লগতে কৈ এ এইটো এইটো কেনেকে হ'ল, এইটো কেনেকে হ'ল। ইউটিউবতো তো সেই বস্তুটোতো ত কাকো ভুলটোতো তই শোধোৱাই সুধিব নোৱাৰ যে ত ততো যিটো খোকোজা লাগি আছে সেইটোতো ইউটিউবত সুধিব নোৱাৰো এইটো কেনেকে হ'ল, কি হ'ল? নিজে সেইটো মাইণ কৰিব লাগিব কোনটোৰ পৰা কি হৈছে সেই তেনেকুৱা ধৰনৰ কথা সেইটো। টো কাৰণে মানে কি অ', এইবিলাক ওচৰতে এনেকে ৰৈ থাকিবেলে শিকাটো মানে বেছি ভাল আৰু লগত ৰাখ শি পেলাই মানুহৰ লগত শিকা, ভাল মবাইলত শিকাতকে আৰু আজিকালি ফৰ্মা বিলাক দিয়ে অনলাইনত ফৰ্মা বিলাক দিয়া যায়। অ'-অ', অনলাইন ফাৰ্মা বিলাক অ' ফৰ্মা লৈ পেলাই শিকিলে কি হ'ব সেয়া আৰু। ফৰ্মাৰ লৈ পেলাই কাট পেলাই কাটিবলৈ জাননা নহ'ব আৰু ফৰ্মাৰটো কাটি লৈ পেলাই নিজে চিলাই লে কাম সিমানেই। মানে ধৰ নিজে জোখ মাখ লৈছিলো নিচিনা নহয়।
এইবা বাৰু হেৰি নহয় ঠিকে আছে দে মই এই ভাত খাওঁগে।
উম'। অহ,